শুনি আছ?
হেল্ল', শুনি আছোঁ ',
শুনি আছা নে?
হয়', উম', - উম', শুনি আছোঁ কোৱা',
খালোঁ', - খালোঁ', তুমি খালা?
উম', খালোঁ মই গধূলিতে খালোঁ মই তেতিয়া কলো নহ তোমাক ঘৰত আহা বুলি', আহি খালোঁ আৰু চিক টোটো মই অকমান', নাকত', আকৌ শোলো, শোই উঠি কিনে এতিয়া ভাবিছোঁ আকৌ শোবই হলচোন', আহাৰ পৰা আজি মই বেছিভাগ টাইম নোধোৱে চাগৈ', ইমান, ভাগৰ লাগে মানে গৰমত জানা নে যদিও', উম', গৰমত মানে বৰ ভাগৰ-ভাগৰ লাগে', ঘুৰি থকা যে',
তাকে উ', -উ', উম', - উম', হয়', - হয়',
সেইটোৱে',
কি কৰি আছা এতিয়া?
এতিয়াও শুবয়ে গৈছোঁ ৰবা, আজি তুমি পোলাও বনালে নে নাই‌?
বনালো-বনালো ',
হুম', -হুম',
তুমি কেনেকে জানিলা?
আছে', কিয় কালি দেখোন তুমি কই আছিলা, দালচেনি নাই আৰু', নাই ইলাচী নাই',
হিঃ হা', -হা', আচ্ছা সেইকাৰণে আজি বনালোঁ নে সুধিছা', কি হ'ব বা',
তাৰপাছত ত, তুমি মাংসও নবনালা কালি',
কালি যে মাংস আকৌ লাষ্টত মাহীয়ে বনালে জানানে',
কি হে?
মানে কি হ'ল? এ মই মানে আৰু বনালে কালি মানে কওঁ এক্সিডেণ্টচ হৈয়ে বহুত ভাল হ'ল মানে কিয় হ'ল যানা প্ৰথমতেটো অহ কি আছিলে মই ভাত কেৰেলা খিনি ভাজিলো সেইখিনিটো দেৰি গ'ল। দেৰি যোৱা কাৰণে আৰু মই কি কৰিলো দিনৰ মানে আহ কি কয় এইটো, ভোলৰ আৰু মাছৰ তৰকাৰ চবজি অকণ আছিলে মই আকৌ', জিকা দুটাও কাটি লৈ পেলাই সেই চব্জি খিনি লগতে মিক্স কৰি লৈ পেলাইটো থুপ থুপিয়াকে ব', বনাই দিলোঁ, তাৰপিছত আৰু মই ভাবিছোঁ জিকা চব', যিয়ে খাব, তাৰপিছত ভাত কেৰেলা খিনি গোটেই খিনি খাব নোৱাৰিলেও ধৰা', আহ', বাচি- বাচিটো খাব পাৰিব নহ', অ তেনেকে ভাবিলো মই মাংস নবনাওঁ বুলিও ভাবিলো তাৰ পিছত আকৌ আমাৰ মাহীৰ আকৌ অলপ মানে হেৰি আছে‌ বুইছা,
তাইক মাংস লাগিব।
অ মানে মাংস লাগিব বুলি নহয় মানে আমাৰ মাহীয়ে মানে হেৰি আৰু মাছ মাংস নহলে ভাত খাই ইমান ভাল নাপায়।
অহ
তাৰপিছত আৰু মাহীয়ে মতে মানে ইমান সুধা সুধা ভাত খাব নোৱাৰোঁ আৰু আৰু মহাৰো মহ খাও মানে এনেকে অফিচৰ পৰা আহে নহ গোটেই দিনটোতো লঘুনত থকা নিচিনাই হয় তহ ৰাতি ৰাতি ভাতকেইটা মানে অকমান অহ ভালকে খাব পাৰিলে মানে ভাল আৰু
উম,
তাৰপাছত মানে মাহীয়ে সেইখিনি চবজি ওপৰ ইঞ্চিও লগা লগ একদম অহ কি আছিলে আদা নহৰু পিয়াজ কাটি চব বনালে। মানে মাংস বনাই ৰেডি আৰু
উম হ ম।
উম তাৰপিছত আৰু হেৰি কি আছিলে এইটো। তাৰ পিছত আহ এ মাংস বনাই মেলি ললে তাৰ পিছত যেনিবা। আহ জিকা ভাজি খিনি কোনেও নাখালে হা। তাৰপিছত আৰু জিকা ভাজি খিনি মানে ৰাতিপুৱা মহাই যাওঁতে খাই যাব বুলি মানে। হেৰি ফ্ৰিজতে থৈ দিলে। হা তাৰ পিছত আৰু জানানে মানে এতিয়া আহ আজি ৰাতিপুৱা আৰু মহা অফিচলৈ যাওঁতে মানে জিকা ভাজি খিনি মানে মাহীয়ে ভাত বনালে জিকা ভাজি গুটি খাবলে দিলে।
অহ
তাৰপিছত আৰু তুমি জানানে জিকা ভাজি খিনি ইমানে টা
কি কলা জিকা ভাজি খিনি অহ
অহ অহ, কিছুমান জিকা ইমান
উ তেন্তে মাহীয়ে যদি নবনালে হয়। হেল্ল',
উম উম,
মাহীয়ে যদি নবনালে হয় কি খালা হয় কালি।
উ তাকেটো মই ভাবি আছো মানে অ মাই গত। মানে মাহীয়ে যে এ চডেনলি মানে বনাই দিলে বহুত ভাল কাম কৰিলে যানা নে।
অ
ভালেই হ'ল দিয়া মই ভাবিছো তুমি বনাব পাৰিলা নে নাই পাৰ।
আজিও পালি মানে অলপহে বনাইছিলে মাংস, আজি আছিলেই। এছা আজি অ আজিৰ দিনত যেনিবা বনোৱা নহলে, আজিৰ দিনত মানে নৰ্মেল খানা খাওঁ বুলি।
উম।
তাৰ পিছত আৰু সে তেনেকে কৰি লৈ পেলাই যেনিবা। এতিয়া সেই মাংস খিনিকে বনাব আৰু
ঠিকে আছে দিয়া।
আৰু তুমি কিহেৰে খালা?
মই তোমাক কেতিয়া কম ন, মৰ মাটি বাহৰ ডালি,
উম উম।
আলু পিটিকা, কণী বইল কণী।
আতচ্ছা।
মোক সেনেকে যদি তুমি অ মোৰ গোটেই দিনটো টো সেনেকে দি থাক। মোক বোলে মাছ-মাংস আনি নিজে মোক সেনেকেও দিছিথাকে। চাই থাকিব, তাপছতে আকৌ বোলে বেঙেনা পোৰা দিয়া তটা আৰু ভাল। ঠাণ্ডাৰ দিনত যে মই সেইটোয়ে বেছিকে ভালো চাগে, বেঙেনা পুৰো, আলু বেঙেনা পৰা, আলু পিটিকা, তাতে পিয়াজ কাটি দিওঁ, ধনিয়া কাটি দিও, জ্বলাও কুটি লওঁ, আৰু নিমখ তেল লবা ভাত। তোমাৰ মানে যিমান মই ভাত খাওঁ, তাতকে দুগুণ বেছিকে যায়।
আচ্ছা আচ্ছা। মোৰ পিছে ভেজত সেইবিলাক ৰাপ নাই দেই।
নাই নেকি? মই মানে মাংস সব এইবো নাখ হ যে মই যে চ তুমি যে এইবোৰ জিকা তৰকাৰী হওক, ফুলৰ কিবা হওক, এইবোৰ বা মইটো নাখাওঁ।
হম।
আৰু চিক মই অকল অঁ, মই মাছ নাখাওঁ।
একেবাৰে নোখোৱা নিকি?
একেবাৰে নেখাওঁ।
ময়ো নাখাইছিলোৱে, মইয়ো মানুহক নাখাও বুলিয়ে কওঁ, কাৰণ মই ভবো মানে যদি খাও বুলি কওঁ তেতিয়াহলে মানে আলহীক সুধিবলৈ যাওঁতে তেওঁলোকে মাছ বনাব বুলি
অঁ হি হি হে হে।
খাওঁ বুলিয়ে কওঁ মানুহক।
উম।
মই মানে নাখাওঁ বুলি কৈ ভাল পাওঁ। কিয় জানানে? মই মানে ভাবো যে তুমি যদি কাবাক আলহী খাবলে মাতা তেতিয়াহলেতো তুমি অ এ আলহীজনে পচনমতে বনোৱা ন।
উম।
মানে তোমাৰ পচমতেও বনোৱা, কিন্তু আলহীজনে যাতে খাই ভাল পায়, সেইটো হিচাপতেটো তুমি বনাবা নহ‌?
অঁ।
একো শব্দ আহি থকা নাই ন?
মানে মই, হা?
কিবা শব্দবোৰ আহিছে নেকি?
অলপ আগতে আছিলে এতিয়া নাই।
আহিলে কবা হাঁ বেছিকে আহিলে।
অ অ। তুমি চাকে টেবুল ফেন চলাই থৈছা?
নহয় এই কুলাৰটো ওচৰতে চলি আছে, পুৰা মুখৰ ওচৰতে চলি আছে।
মানে মুখৰ ওচৰত থাকিলে পুৰা আ হাৱাটো আহি থাকে যে। মই যে কোলাৰত পানীও ভৰোৱা নাই এবাৰ খঙতে। এদল পানী দি সিজিব লাগে।
অ আমাৰ মাহীঁহতৰ ঘৰৰ ভিতৰত থকাটো সেইটো মানে এশ দশ লিটাৰ নে কিমান লিটাৰ। তামেনেই সেইটোত। পানী নভৰোৱা কি এনেকুৱা হাৱা মাৰে আৰু মানে মই শব্দটোও বেয়া পাওঁ জানানে।
উম। ময়ো বেয়া পাওঁ কোলাৰ এটা ছাউণ্ড ওলাই থাকে চাবচোন আৰু অলপমান পিছত তুমি ধৰা সেইটো মূৰ কৰি শুই আছা। তা পাছত তোমাৰ একদম হেৰি হ'ব। সেইটো ছাউণ্ড কিবা, হাৱাটো লাগি লাগি সেই সেইখিনি জেগা বিষ কৰোৱা হয়। তোমাৰ হয়নে নাই নাজানো মোৰ কিন্তু মানে বিষ হয়। মান কি জানেই চিৰ তলতো মই ইমান শুব নোৱাৰো। এছে সেইদিনাখনে ক'ত কলো কা কাটা গৈছিলো মই। এ লগৰ এজনী আৰু ইয়াতে বিয়া হৈছে। গুৱাহাটীতে গ'লো আৰু তাই এচি দি থৈছে, মা ছৰ আৰু তাৰ পিছত তাই ক'লো যে তই শুই ল, মোৰ আঞ্জাখিনি হয় মানে আৰু। হ'ব দে আৰু আৰাম কৰিব দিছ আৰু একো কৰি দিব নালাগে বোলে তাইক। কামঘৰ এজনী সৰি দিয়ে আছে তাৰ পিছত মই শুলো। এচিটো দিয়া আছে, ফেনখনো দিয়া আছে, দেন ম ঠাণ্ডা লাগা কাৰণে ফেনখন অফ কৰি থলো এ‌ চিটো দিয়া আছে তাৰ পিছতটো মোৰ ভৰিখন একদম ভৰিৰ পৰা ধৰা ককাললৈকে পুৰা চেচা পৰি গৈছে ময় যেনেবা মৰা মানুহ। চেচা পৰি একদম মানে মোৰ বিষাইছে আৰু তাৰপিছত। তাই আহিলে তাই আহে তাই আকৌ ভাত চাত বনাই গৰমত আহিছে আহি কিনে কৈছে মই ক'লো আৰু এ চি টো বন্ধ কৰো নেকি? তাই কৈছে‌ ঠেত তেৰিকা একো বন্ধ কৰিব লাগে মই এই গৰমত আহিছো মাথোন থাক দে একো নহয় তাছত অ মই কলো চাচোন। তই মোৰ গাতো লাৰি। তাই কৈছে তই একদম সাপৰ দৰে মানে ঠাণ্ডা হৈ আছ নালাগ- গেতে বন্ধয়ে কৰোতে চা মই ময়ে লাষ্টত ওলাই দিলো। মৰ পৰাই তাইক অলপ সময় থাকিব দিলোঁ মানে মোৰ ইমান ঠাণ্ডা সহ্য না মই মানে হেৰি উম। মোৰ মোৰ এনেকুৱা লাগে মোৰ মাজতে মানে হিমগ্লবিন বহুত কম আছিলে। হয়তো এতিয়াও কমেই আছে হলো।
অ অহ শুনিছোঁ শুনিছোঁ।
মানে মোৰ মাজতে অ হিমগ্ল'বিন বহুত কম আছিলে। গতিকে এতিয়াও চাগে কম আছে।